অ শুনিছ নে?
অ শুনিছোঁ কি কৰি আছা?
অ এই এনেই এইফালে দোকান গৈছিলো।
অ
তাৰপিছতে দোকানৰ পৰা কি বুলি কয় বস্তু কেইটামান আনিলোগে মায়ে মই গলো। তাৰপিছতে এতিয়া খাম আৰু। চাহ তাহ খুৱাই নে চাহ খালি?
আমি চাহ নাই খোৱা এই মালিক নাই এই ক'ৰবাত ইনভাৰ্টৰ লগাবলৈ গৈছে।
অ
তাৰপা সেই তাৰপৰা আহিলেহে খাম।
অ এ আমিও নাই খোৱা এতিয়া খাম দেউতা গা ধুবলৈ গৈছে ত বনামহে আমি দু কামৰ পৰা আহি পাইছোহে।
অ ভাত পানী কিহে হ'ব।
আজি হেৰি অকণ আনিছো কি বুলি কয় কাটে যে
অ অ আমাক সুদা আজি আলুগুটি আলুগুটি নকওঁ এই কঁঠালগুটি পিটিকা তেনেকৈ পানী ঢালি ভাত খাম বুলি ভাবিছোঁ।
অ কালি আমি তেনেকে পিটিকা কৰি খালো আলু আলু মানে হেৰি এনে উম কালি ভাততে আলুগুটি দিলোঁ দি পেলাই। তাৰপিছত গৰম তেল দি পেলাই পিটিকা কৰিলোঁ পিয়াঁজ দি পেলাই তাত তাৰপিছতে হেৰি ভাতত ঘি অকন অকণ দি পেলাই খালো ছোৱালীয়ে মই
এ তেনেকেইে ভাল লাগে তেনেকেইে ভাল লাগে মই আজি তেনেকেই খাম বুলি ভাবিছো।
ইমান বোলো একো খাবলৈ মন যোৱা নাই অকল জিকা হেৰি ভাত কেৰেলা এইবোৰ খাই খাই আমনি লাগিছে বোলো। হেৰি পিতিকাকে খাম দেই এনে হলে।
আমাৰ কালি সৃই ভেন্দি আনিলে অ কি ভেন্দি নহয় পটল আনিলে কুন্দুলি আনিলে পাঁচ টকা দহ টকা কেজি সেইবিলাকৰ।
অ'
ইমান হেৰি তাৰাপা কিমান খাম পটলটো শুদ্ধত তেলতে ভাজিব লাগে সেইকাৰণে সেই
হে আমনি লগা হৈছে।
আমাৰ ভাত কেৰেলা ইমান লাগিছে মই লোককো দিছো খাইছো আমনি লাগি গৈছেগে খাই খাই।
ভাতকেৰেলা হ'লে মানে পানী হয় বুলি কয় পানী মানে হয় আৰু বৰষুণ চৰষুণ দিয়ে মানে।
অ সেইকাৰণে ভাত কেৰেলা ভাত কেৰেলাটো এবাৰ ঢেৰ লাগিছে কিন্তু।
অ আমাৰ ঘৰতো ভাতকেৰেলা লাগি আছে আগতে ভাতকেৰেলা লগা সোনকালে বন্ধ হৈ যাই যে এইবাৰ লাগি আছে। আমি
লাগে যা পকি পকি গৈচেগে মই নিচিঙো কিছুমান।
উম আকৌ ৰঙালাও আগবোৰ হেৰি হৈ আছে আগবোৰ ওলাইে আছে।
আমাৰ ৰঙালাও নাই বা দেই ৰঙালাও আগ নাই এবাৰ সেই ৰঙালাও তেতিয়াই খালো ৰঙালাও আগনি হেৰিয়ত কিবা কঠীয়া পাৰিলে।
অ আমাৰো ইমানকে নাই কিন্তু এজোপা এনেই এলোকৰ সেৰেঙাকে লাগি গৈছিলে কিন্তু আগবোৰ ওলাইে থাকে। কে মাজে মাজে
অ আমাৰ বৰষুণ দিলেই।
অ ইমান শামুক আছে অলপ ওচৰত নুশুনাই হবি চাগে।
নাই নাই শুনি আছো বাৰু। বৰষুণ দিলে এই আৰু হেৰি নহয় এইবাৰ মানে একদম বৰষুণত তাত আগতে শাওনত খৰ মাৰিব বুলি কোৱা শুনিছোঁ।
উম মানুহবোৰ পুৰা ৰুইছে।
শাওনত খৰ মাৰিলে আৰু এইফালে আৰু শেষেই আৰু মাটি ৰোৱাটো।
অ তাকেহে চিন্তাইও লাগিছে সচাকৈ আমাৰ হে হেৰি কল এজোপা লাগিছিল জাহাজী কল ভাগি থাকিলে নহয় জোবাই অলপ অলপ ডাঙৰ হৈছিলেহে।
অ ভাজি ভাজি খাব লাগে বৰ ধুনীয়া খাবলৈ।
অ নাই নাই অ সেইবোৰ ভাজি খাব ভাল হ'লহতেন ন এতিয়া।
অ পুৰা কলত কৈ মিঠা।
অ ভালহে লাগে হয় বাৰু।
অ যিকণ অলপ দীঘল দীঘলকে ভাজিব লাগে।
উম উম আৰু ইমান সে এখনৈ গৈছিলো কালি চাবলৈ মানে ইমান মানে অকণি অকণি শামুক এই ডাঙৰ শামুক নেকি এইবোৰ কিবা বাম পাম শামুকবোৰ মই গৰম পানী দি পেলাই হেৰি গাৱকে কথা আছিলে পাহৰিয়ে থাকিলো।
নিমখ দি দি দিব লাগে।
উম মায়ে কৈছিল নিমখ দিয়ে।
গছ পাত খোৱা শামুকটো সেইটো হলে একদম গছত একো পাত চাত নাথাকে চব
সেইবোৰ এতিয়া ঠিকছে হব নহয়, গোতে পাত বোৰ এতিয়া ভাতকেৰেলা ভালে পাতবোৰ চাগে খাই পেলাব নেকি।
আহ
ভাত কেৰেলা পাতবোৰ ছাগে খাই পেলাব নেকি ঠিক নাই।
উম খাই পেলাবও পায়। বহুত বেয়া হেই শামুকটো আমাৰ ইয়াত হৈছিলে নহয় চব নিমখ দি দি নিমখ দি দি মাৰি পেলালো আজি আমাৰ ৰাতিপুৱাৰ পৰা কাৰেণ্টে নাই অ দিনটো
অ এতিয়া চাৰ্জ কিহত দিছ মোবাইল?
ইনভাৰেৰ্টৰ আছে নহয়।
অ অ সেইটো মই পাহৰিছো। ইনভাৰ্টাৰ থকাৰ কাৰণে এতিয়া সুবিধা হৈছে আও।
অঁ এতিয়া কাৰেণ্টটো হেৰি ৰাতিপুৱা মানে ৰাতিতে গ'ল নেকি কিবা হেৰি লাইন মেন ঘূৰি ফুৰা দেখিছিলোঁ কিবা বেয়া হৈছে হবলা ক'ৰবাত।
অঁ কৰবাত চাগে চিঙিছে।
কিবা ৰখাব পৰা নাই নেকি, ঘূৰি ফুৰা দেখিছিলো অ হ'ব পাই। এতিয়া মানে এতিয়ালেকে নাই আহা নহয়, আজি চাগে জানো আহেনে নাহেনে নে ৰাতিলে আহিবও পাৰে।
অঁ, আমাৰ ফোন কৰিছিলে নেকি হেৰিয় চৰাইদেউ ফালৰ পৰা?
চৰাইদউৰ পৰা নাই আহা ফোন চোন।
অঁ।
এ ফোন চোন নকৰে নিজেও কৰি থাকিবলৈও আকৌ হেৰি পাওঁ। নিজৰ গুৰুত্ব থাকিব লাগিব মানুহৰ কিবা এটা কৰিবলে হ
তাই অঠোনি হেৰি হল বুলি কল কেইটা হেৰি হ'ল বুলি আজি নকৰোৱে বুলি ক'লে, নেটৱৰ্ক চেটৰ্ক নাই মোৰ কল কেইটা নষ্ট ন নকৰোঁ বোলে।
অঁ সেইটোও হয় বাৰু।
সিহঁতৰ সিফালে নেটৱৰ্কে নাপায় যে বৰকে ভালকে ঠাই পালে মানেহে কৰিম বুলি
হয় নেটৱৰ্ক যদি তাইটোত নেপায় হস্পত লৈ ল'ব পাৰে নহয়।
অঁ যদি সেইটো পা।
অঁ তেওঁৰ ম তাই তাই মোবাইলটোত যদি নেটৱৰ্কে কভাৰ নকৰে হস্পত লৈ পেলাইও কৰিব পাৰি।
অঁ অঁ। অ ময়ো তেতিয়া হলে সেইটোকে কৰিম, এইটো পা নোপোৱা হলে মানে মূৰটোত নেটৱৰ্ক পাই থাকে নহয় মাটোতো পাই।
অ তেতিয়া এইফালৰ নেটটো অফ কৰি ল'ব লাগে।
অঁ। এতিয়া বাৰু এতিয়া বাৰু ভালেই সে কি পিজ্জা মুখতে এতিয়া ভালেই বাৰু আছে। আমাৰ ভূত জলকীয়া লাগিছে নহয়।
লাগিছে নেকি ভূত জলকীয়া?
ভূত জলকীয়া লাগিছিলে পিছফালে বস্তা দুটাত সেই দুটা বস্তা আছিলে এটা আজি বস্তা গোট গোতেই গৰুৱে খায় এটাও পাত নাইকিয়া কৰি থৈ দিছে।
ইছ ৰাম জলকি
সেইকেইটা ফুলিছিলে সেইকেইটা পাত পাত আছিলে আও ফুলিছিলে মানে অলপ অলপ লাগিছিলে আও। অকণী অকণী হৈছিলে, তাৰপিছত এজোপা অকল ধেই লাগি আছে সেইজোপা এটাডাল খালে।
অ এই বস্তাত দিয়া যে ধেৰ লাগিলে হেঁতেন বৰষুণ দিলেও ভিতৰলে সোমাই থব পাৰি।
নহ নহয় আৰু এইফালে এইটো চাইডত, এই ভিতৰ চাইডে লাগিছে একদম ডাঙৰকে লাগিছে ধেই লাগিছে।
ইছ ৰাম কেনেকে খালে বাৰু! জাৰ্ছী জনীয়ে খালে চাগে।
নহয় এই পোৱালটো অকণ পোৱালীটো একনতে বান্ধি থৈ দিছিলে আকৌ, বাৰা্ন্দা খোতাটোতে। এ বস্তাকেইটাৰ ওচৰতে, জলকীয়া গছ জলকীয়া খাব বুলি ভবাই নাই। তাৰপিছতে হেৰি আজি মই হেৰি ঘৰুৱা বেঙেনা যে বগাটো বগা সেইটো বেঙেনাই ভূত জলকীয়া কীয়া পুলিয়ে আকৌ গুটি আকৌ পচাইছো আজি।
অঁ ঘৰুৱা বেঙেনা তাকে দেই বিছা হয় মই এই ঘৰুৱা বেঙেনা গছ আছিলে মই চ'ব কাটি পেলালোঁ। উঘালি অ' উঘালি পেলালোঁ। এই এই সে সেউজীয়া জাত টো আছিলে বহুত বিছা‌ হয়, মই চ'ব‌ সোলোকাই পেলালোঁ।
মই এই হাঁহ কণীৰ নিচিনাটো যে
উম, অ' হাঁহ কণীৰ নিচিনা কৰা সেইটো ভাল পাওঁ দেই। অ' সেইটো ভাল, সেইটো ভাল। তাৰপা কাৰেণ্টটো আহিলে বাৰু আমাৰ দেই ৰৈক্ষা।
হয়, হয় উম। বেঙেনা গছত হয় বাৰু সেইটো কথাটো।
বেঙেনা গচত ঢেৰ বিচা‌ হয়, ঢেৰ বিচাৰ আমাৰ মই এতিয়া গোটেই মোৰ আমাৰ ঘৰৰ পাঁচ ছাইদে মানে ঘৰুৱা বেঙেনা ৰুই থৈছিলোঁ গোটেই ডাঙৰ ডাঙৰ বিছা বিছা হৈ পেলাই মানে ইমানেই বিচা, খিড়িকীৰে দি ভিতৰলৈ আহিব মই চ'ব আজি বেঙেনা গছ উঘালি পেলালোঁ।
অ' আমাৰ ধেই আগফালেও ধেইৰ বিছা হৈছিল, অকণনি অকণনি হালধীয়া হালধিয়া বিছা বিলাক একম কেনেক আহিছিলে। সেইয়ে মায়ে মানে‌ চকিখনত বহিছে চকী খনৰ পিছফালে মই এটা বিচা দেখিলোঁ। তাৰপিছত আকৌ দুটা তাৰ পিছত তিনিটা বিচা মানে সেইখন চকিতে লাগি আছে নহয়। তাৰ পিছতে সেইটোৰ পিছত মকা জ্বলত ওলমি ওলমি ঢেৰ দেখিলোঁ।
উম, মোৰ বিচাৰ এটা দেখিলে গা খজুৱাবলৈ আৰম্ভ কৰিয়ে দিয়ে।
আৰু সেইদিনাখন ৰাতিলে আৰু মোৰ আৰু গাত আৰু হ'ল আৰু কিবা কিবি।
উম, তাকে সেয়হে বিশছাখুঙে আৰু গমাৰি গছত বিছা বিচা থাকিলে মানে এতিয়া বতাহৰ সময়ত উৰি গুিছি নাহে জানো এতিয়া আমাৰ ইয়াৰ ওচৰত গমাৰি গছ নাই দেখি। গমাৰি গছ তাৰপা ছটি অনা যে
উম, উম।
চতিয়না গছ বিলাকত হয় গমাৰি গছত হয়। বহুত বেয়া বিচৰা পতাবত মানুহ থাকে
তহঁতৰ এতিয়া সৰু ল'ৰাটো কি কৰিছে?
ল'ৰা হেৰি আৰু হেৰি আৰু কাৰেণ্টটো আহিলে নহয়। অকমান হেৰি কৰি আছে খেলি আছে। অংগনাবাদীৰ পৰা ডাক্তৰৰ চিট এটা দিলে।
উম।
সেই ডাক্তৰৰ চিটতটো লৈ পেলাই একদম, ডাক্তৰৰ এইবোৰ খেলা বস্তু। অ'
অ' অ'।
অংগনাবাদীলৈ যাবলৈ মন নকৰা হ'ল যে, সেই নগৈ-নগৈ, তাৰপৰা মই বাইদেউলে ফোন কৰিলোঁ আৰু বাইদেউ টোৰ ল'ৰাই হেৰি আপুনি কিবা বস্তু আনি থৈছে নি লৰালে বাৰু, সেই দিবলৈ বোলে, অ', আনি থৈছোঁ। তাৰপাৰ সেই দি পঠিয়ালে বাপেকৰ হাতত, এতিয়া খেলি আছে। বুধবাৰ স্কুল বুধবাৰ পৰা স্কুল যাম বুলি কৈছে।
এতিয়া হেই অকমান নতুন সিনাকে, মোক সদায় কিবা এটা কিবা এটা দিম দিম কৰি থাকে, নিদিয়েই।
উম। বাইদেউ দিলে বাৰ দি পঠিয়াইছে। দিম বুলি কৈছিলে, দি পঠিয়াইছে। এতিয়া সি খেলি আছে, সেইতোকে লৈ পেলাই। এতিয়া যাম বুলি কৈছে স্কুল ল'লে।
অ' সেই ল'ৰাটোকো চাগে তেনেকে কয়, তোক কিবা এটা স্কুললৈ আহ, তোক কিবা এটা দিম, তাৰপিছত নিদিয়ে।
অ' তাৰপৰা সি কৈছে, মই কিবা সৰু লোৱা নেকি এতিয়া স্কুললৈ গৈ থাকিবলৈ, অংগনাবাড়ি লৈ গৈ থাকিবলৈ। মই এতিয়া ডাঙৰ হলোঁ। তাক ভলেণ্টত পঢ়িবলে লাগে। মই যেনিবা ভলেণ্টত নিদিওঁ।
অ'
কোনোবাই যদি সুধে, স্কুল ক'ত যাবা? ভলেন্ত যাম, অকল ভলেণ্টৰ কথাই কয়।
তাৰমানে, এই সৰু খনত নাযায়, এই সৰু লৰা-ছোৱালী পঢ়া খনত।
অঁ', নেযায়, ভলেণ্টলৈহে যায়। হেৰি একেবাৰে বৰ মিনিষ্টাৰটো।
উমহ
ভলেণ্টলেহে যায়।
মোৰ মূৰত যে, ইমান কণনি হ'ল নহয়। এতিয়া সেই দোকানৰ পৰা আহোতে মানে, এনেকুৱা খজুৱালে, মই বোলো ফনী এ ফণী এখন লৈ পেলাই ফণীয়াও চুন। ফণিয়াই পেলাই এক চুচ মাৰোটেই, দুটা বিহা ওকণি পৰিছে নহয়, একেলগে।
আৰম্ভ কৰিছিলে, ঘন ফনীয়ে ফণীয়াব লাগে, ঠিকচে পৰিব।
মই ঘন ফনী খনে, মহৰ শিঙৰ ফনী খন
অ', চুলিবোৰ দীঘল হ'লে মানে, অসুবিধা হয়। ফণী আচুৰতটো মৰালেই, মা
অঁ থাকি, অঁ, থাকিয়ে আহে। তাৰপিছত আকৌ, ওকনি এনে চ ধুই দিলে মনুহৰ, এই চুলিটো থাকিয়ে আহে ৰাস্তাতে, তেনেকুৱা হয়। ইমান ওকণিও ই‌ মা খজুৱাই থাকে, খজুৱাই থাকে।
বৰ দিগ
মাক যিটোকে কওঁ, সেইটোকে হয়। মাক ইমানে আকৌ কু খজোৱাইছে-খজোৱাইছে কয়, মইনো কিনো অক'ল খজুৱাইছে-খজোৱাইছে কৈ থাক', তাৰ পিছতে মোৰ আৰম্ভ হৈ গ'ল।
চুলি বিলাক দীঘল হ'লে মানে হেৰি, ওকণিবিলাক, অলপ বেছি হয়গে আক'
অঁ, তাৰ পিছতে, আকৌ মহে কামুৰিছে, মোৰ ইমান মহে কামুৰিছে, মহে কামুৰিছে মই, তাৰপিছত গ'লো মানুহ এঘৰত মানে, বোলো মাক অকল কামুৰিচে-কামুৰিচে কৰি থাকে। অকল মাকহে খাবলৈ পায়। কাষতে মই থাকো, মোৰ একোৱে, মোৰ লগত একোৱে নাই। মাকহে খাই সঁচাগে বোলো, এনেকে ক'বলে পালো, মোৰ পিঠিতে ইমান পৰিলে নহয়, মায়ে মানে, মাৰিবহে পাৰিলে আও মোক।
ভাবিছে, হেৰি তই বুলি মোক, এই মাকক বদনাম দিয়া তোকো দিম, এ এতিয়া ৰ' মচলা বুলি ঠিক চে খাইদো মইহেও ভাবিলে
গুচি আহিব লগীয়া হ'ল আও, মোৰ গাতে এবাৰ হাতত পৰে, এবাৰ পিঠিত পৰে।
ম-মই, ম'হে ভাবিলে, এই বৰ ফুটনি দেখোন, এইকে খাওঁ।
অঁ, এই মুখখন বুলো বৰ চোকা, এনেকে হৈ গৈছে চাগে।
অঁ। এনেও চুকাই বাও মুখখন।
অ', অকন চুকা হৈছে বাও, এনেও চোকাই নহয় মই এনেকে
অঁ, মোৰ চুকা
অঁ, উম। মোৰ চলে আজিও এই মানুহকেইটা তে আলহী সেকেইটাই বেছিকেহে খালে মোৰ ইমান ফৰ ফৰ কৰিছে।
অ' অ' এতিয়া ভাত পানী
কে লৈ গ'ল আক' পিছত পৰহিনো এড কৰি দিব
অঁ অঁ, এতিয়া ভাত পানী বনোৱা হঁ হ'বই নহয় আৰম্ভ হ'ব।
ওম বনাবতো লাগিবই আ সিহতি খাবই নহয় চবেই। ভাত খিনি বনাব লাগিব আও, তাৰ পিছতে মাংসটো ফ্ৰাই কৰিম আও
ময়ো ভাত পানী বনাওঁগে হ'ব দিয়া।
হ'ব দিয়ক তেতিয়াহ'লে।
উম ঠিক আছে।
উম উম